কি কৰি আছে?
এই এনেই বহি আছোঁ তুমি?
ময়ো এনেই।
ভাত পানী খালা?
ভাত পানী খালা? উম খালো।
উম মইও খালো বাৰু। পিছে এতিয়া আ'হ, আজি ৰাতিপুৱাৰ পৰা কি কৰিলা?
বাকী উঠিলো, উঠি চাহ তাহ বনাই চাহ খালো। মই ভাবিলো গা চা ধূই শুই আছাতো। তাৰপিছত তাৰপিছত বনাই ভাত খায়। অলপ ওলাই গলো এনেই, লগৰকেইটাৰ লগত।
কিবা কৰি আছা?
এহ এতিয়া আহিলো আহি পেলাই বহি আছো অলপ আৰু বাৰানদাতে।
অ অ অ। ঠিকে আছে বাৰু।
তোমাৰ কোৱা?
এহ এতিয়া তোমাৰ এনেই আৰু বহি আছোঁ এতিয়া বৰ্তমান ৰাতিপুৱা উঠিলোঁ। অ'হ উঠি পেলাই মূখ হাত ধুই তোমাৰ মানে অলপ কাম আছিল, পথাৰত কাম কৰিলো অলপ কঠীয়া মাৰিলোঁ। মানে আজি বোকা দিয়া আছিল আমাৰ।
অ।
ত তাতে কঠীয়া - চঠীয়া কঠীয়া অলপ মাৰি দিলো ৰুৱণী আহিছিল।
অ।
মানে কঠীয়া লাগেতো অলপ কঠীয়া মাৰি দিলো, সেয়া আৰু পিছত ক আকৌ এতিয়া মানে লগৰ এটা মানে মোবাইল বেয়া হৈছিল, তাকে বনাব গৈছিলোঁ তোমাৰ আহ বহি পিনি হেৰি এনেকোৱা ডাঙৰ জেগা এটা আৰু তোমাৰ তাতে গ'লোঁ বনাই আহিলো এতিয়া মানে তাৰ মাত্ৰ ঘৰত পাইছোহি আৰু বহি আছো এতিয়া মানে। যে আৰু তে কিবা বিজনেছ - চিজনেছ কৰিম বুলি ভাবিছে নেকি?
বিজনেছ কৰা কথা ভাবি আছো বাৰু।
কি বিজনেচ কৰিম ভাবিছা?
তোমাৰটো এতিয়া , কিতাপৰ বিজনেচে কৰো বুলি ভাবিছোঁ।
কাপোৰৰ বিজনেছ, অঁ দোকান আছেনে তোমাৰ এনেকৈ? বেচিব যোৱা?
নাই বেছিব নোৱাৰো এনেই মানে এইটো হেৰি কাপোৰত মানে হেৰি পৰে।
উম।
এনে কাপোৰ স্পৰ্টিংবোৰ আনিম বাৰু মানে সেবিলাক চফা স্পৰ্টিংবোৰ
অ।
চাফা স্পটিং তাৰপিছত তাতে আনি ষ্টিকাৰ লগাম ষ্টিকাৰ লৈ কেনি।
অ মানে দোকান এখন আছে ন সৰু সুৰা নে ডাঙৰ?
উ নাই খোলা নাই এনে ভাবিছোঁ উম।
অ আচ্ছা ঠিকে আছে তাৰ পিছে পঢ়ি আছা?
না পঢ়া - শুনা এতিয়া এৰিলোঁ আৰু।
আচ্ছা, ঠিকে আছে।
উম।
কিমানলৈকে পঢ়িলা উম? কিমান ক্লাছলৈকে পঢ়িলা?
টেনলৈকে পঢ়িলো।
মই মানে দাদা পঢ়িও আছোঁ, বিজনেছো কৰি আছো মানে।
অ',
তোমাৰ মই বি এ থাৰ্ড চেমত পঢ়ি আছোঁ ত' আৰু মই বীজনেচ তো কৰি আছো তাৰ লগতে আৰু মানে তোমাৰ চাকৰি বিলাকত এপ্লাই কৰি আছো ধৰা। তুমি এপ্লাই কৰিছা নাই চ-চাকৰিবলাকত?
এপ্লাই কৰি আছো বাৰু।
যে, এতিয়া এ ডি আৰি গেট আহি আছে তাত এপ্লাই কৰি দিবা।
উম,
সেকেইটা মানে সহজ চাকৰি আৰু তোমাৰ ইমান টান নহয়। পিছে এতিয়া মানে মই হেৰি তোমাৰ বইলাৰ বিজনেছ কৰি আছোঁ।
অ',
মানে তোমাৰ প্ৰথম এতিয়া ধৰা উম,
এতিয়া কিমান আছে বইলাৰ?
বইলাৰ এতিয়া মোৰ তোমাৰ হাজাৰ আছে মানে তিনিজনে কৰিছো ন' পাৰ্টনাৰশ্বিপত। মানে সিহঁতে পঢ়াটো কম্লিট হল সিহঁতৰ লগত মোক - মোক কৈছিল সিঁহতে পাট তাছত তেনেদৰে তুমি কৈ দিয়া যদি আমাৰ লগত আহা বুলি কলে মানে মই ক'লো মই পঢ়িও আছো পাৰিম দে কৰিব মানে লগতে মানে তে কৰি আছো আৰু। বইলাৰ বিজনেছ। তুমিও কৰিব পাৰা তোমাক মই আইডিয়াটো দিওঁ আমি কেনেকে-কেনেকে কৰিলো আমি মানে বইলাৰ লগতে এটা বেলেগো অফ হেৰি এইটো কৰি আছো। বইলাৰৰ লগত মাছৰো কৰি আছো মানে।
অ',
তোমাৰ আমি কেনেকে কৰিলো এটা পুখুৰী আছিল আমাৰ পিছফালে পুখুৰী ওপৰতে মানে বইলাৰচ-বইলাৰ যোনখন এইটোখন বনালো বাঁহৰ আৰু বাঁহে আৰু খেৰে দি মানে। বইলাৰ ফাৰ্মখন বনালোঁ ওপৰত। আৰু তাৰমানে এতিয়া কি হ'ল তোমাৰ কোম্পানীখনৰ পৰা আনিছো তোমাৰ চব বস্তুটো হেৰিয়ে দিয়ে। কোম্পানী ফেনেৰ পাই দিয়ে বইলাৰ।
উম,
অ, ব্ৰইলাৰ আদি কৰি তোমাৰ যি-যি লাগে কেমি কেল, চব বস্তুটো সেইপিনৰ পৰাই দিয়ে ত' যোনটো এতিয়া বইলাৰৰ গুটো মানে আমি এনেই বেলেগত পেলাই বেষ্টকৰো তোমাৰ আমি মানে পুখুৰীতে দিওঁ যোনটো মাছে খাই পেলাই মানে মাছটো ফটকৈ ডাঙৰ হয়।
অ',
সেইটো চিষ্টেমত মানে আমি এতিয়া এটাত এটা ব্ৰইলাৰ বিজনেছত মানে দুটা ফাইদা কৰি আছো যেনেকে ধৰা এতিয়া বইলাৰটো তোমাৰ সৰুতে দিয়ে বহু মানে সৰু- সৰু তে পোৱালি -পোৱালি হৈ থাকে ন' তেতিয়াই দিয়ে মানে।
অ',
অ, তেতিয়া দিয়া বইলাৰটো আমি তেতিয়া আনো তেতিয়া আনি পেলাই মানে নিজে চোৱা চিতা কৰি ডাঙৰো দীঘল কৰো আৰু।
উম,
তাৰপিছত এতিয়া আৰু ডাঙৰ দীঘল কৰিলো তাৰ মানে তোমাৰ এটা ডেৰ কেজি চাইজৰ হৈছে আৰু তোমাৰ এটা ডেৰ কেজি, আধা কেজি, কিছুমান এক কেজি এনেকুৱা হৈছে মানে তোমাৰ মিনিমাম চাৰি তিনি-তিনি কেজি আঢ়ৈ কেজি হ'লে বেছি মানে-মানে কোম্পানীৰ হাতত দি দিম তেতিয়া আমাৰো অলপ লাভ হ'ব ন'।
অ',
আৰু বেছি নহয় তোমাৰ একমাহমানত হৈ যাব চাগৈ।
অ',
তুমি কৰিব পৰা -পৰা যদি মানে প্ৰথমতে কি কৰিবা জেগাটো লৈ ল বা যদি তোমাৰ পুখুৰীত যদি নু পুৱা পুুখুৰীৰ ওচৰত মানে যৰ বেলেগৰ দূৰত আছে ধৰা খুৰীটোতো ত তাপা নি পেলাই খালী নি যেতিয়া ঢালি দিব লাগিব আৰু অলপ কষ্ট হ'ন এনেকৈ কৰোঁতে, যদি পুখুৰীও চব সুবিতে কৰা তেতিয়া তোকৰ অসুবিধা হ'ব ধৰা প্ৰথমতে তুমি বহ যোগাৰ কৰিলা খেৰ যোগাৰ কৰিলা ঘৰখন বনাই ল'লা তাৰপিছত পাৰ্টনাৰশ্বিপত যদি কৰি ল'ব পাৰ্টনাৰশ্বিপতে কৰিব লাগে প্ৰথমবাৰ বাৰু তেতিয়া ধৰা সহজ হব তোমাৰ কামবোৰ - কামবোৰ কৰাত যেনেকে ধৰা কেমিকেল মাৰিব লাগিব, ডেইলি ডেইলি চাফা কৰিব লাগিব আৰু তোমাৰ ব্ৰইলাৰখিনি সদায় মানে পানীটো খুৱাব লাগিব, দানা দিব লাগিব, বেজী মাৰিব লাগিব মানে বহুত কাম হয় সেইকাৰনে মানে পা পাটৰ্নাৰশ্বিপত কৰিলে তোমাৰ অলপ ফাইদা হ'ব আৰু মানে ইমান কষ্ট নহ'ব তোমাৰ। অলপ সহজতে হ'ব, গোটেইকেইজনে কৰিবাতো অকলে কৰিলে অলপ কষ্টটো হ'বই। যদি পাৰ্টনাৰশ্বিপট নকৰা মানে তুমি হাজিৰা চিষ্টেমত মানুহ ৰাখিব পাৰা, সেইটো মানে তোমাৰ লগত ই পেন কৰে তুমি, পাৰ্টনাৰশ্বিপ কৰা মানুহ ৰখোৱা ধৰা
উম হাজিৰা কৰি ৰাখিলে মানে সেইয়াই আৰু পইচা খৰচ হ'ব আৰু।
অ পইচা পাটৰ্নাৰশ্বিপত কৰিলে নাই আৰু ধুনায়াকৈ তিনিটা কৰি থাকিব আৰু যদি তিনিটা কৰি কৰা আমি যেনে তিনিটাই কৈছো তিনিটা লাগি থাক আৰু পোৰা। উম।
উম।
এনেকৈ আৰু। পিছে এতিয়া আৰু তুমি কৰি কৰিম বুলি ভাবিছা যদি কৰিব পাৰা, লগতে মাছ তোমাৰ তুমি হেৰি চান্দা মাছটো দিবা, চান্দা মাছ দিবা তোমাৰ যোনটোত বেছি ফতক কৈ ডাঙৰ হয়, চান্দা মাছ দিবা তাত তোমাৰ বৰালি মাছ দিবা। শ'ল মাছ দিবা বেলোক মাছ দিবা মানে যোন যে মানে ফটককৈ ডাঙৰ হয়। উম মানে আমি সেইবিলাক মাছে দিছো এতিয়া তোমাৰ মাছ খিনিও বহুত ডাঙৰ হ'ল তোমাৰ মে মিনিমাম আমি তোমাৰ এক এক আঙলত এৰিছিলো মাছটোত। এতিয়া মিনিমাম তোমাৰ এক পোৱা চাইজৰ হৈছে এটা মাছ।
উম।
তোমাৰ তিনিমাহত।
উম।
এতিয়া আৰু কিমান তোমাৰ এতিয়া আৰু দিয়েই আছো আৰু পটককে ডাঙৰ হ'ব আৰু ব্ৰইলাৰ খিনিও দি দিম আৰু এ মাছো বেছি দিম আৰু মানে একেলগে।
মাছ
তেতিয়া আমাৰ দুটা প্ৰফিট একেবাৰে ওলাই যাব।
অ।
উম আকৌ যদি আমাৰ ব্ৰইলাৰ যোনটো দানাটো যদি একচ ট্ৰা হয় আমি সেইটো যদি বেছি দিওঁ সেইটো আমাৰ প ফিট আছে এক্সট্ৰা, সেইটো আৰু কৰিব পাৰিলে আৰু সেইটোৱেই আৰু তুমি যদি কৰিব হে আছে তুমিও কৰিব পাৰা।
উম কৰিম বাৰু মোৰ তেন্তে ভাল লাগিছে শনে আইডিয়াটো।
অঁ।
উহু।
পিছে এতিয়া আমাৰতো চামাৰ ভেকেচন চলি আছে আমিতো ফুৰিব যোৱাৰ কথা ভাবিছোঁ, তোমালোকে ফুৰি গ'লা নে নাই যোৱা ক'বাত?
ফুৰিব নাই যোৱা নাই, ভাবি আছো বনা যোৱা কথা
আমাৰ লগত যাব পাৰিবা যোৱা যদি আমি মানে তোমাৰ আহ একৈশ তাৰিখে যাম বুলি ভাবিছো। তোমাৰ গোৱালৈ গোৱাত যাম ভাবিছোঁ। তোমাৰ আমি আছো সাতজন, তুমি গলে আঠজন হ'ব আৰু গোটেই কেইজন লৰাই যাব পাৰিবা আমাৰ লগতে। ছোৱালী - তোৱালী নিনো, ছোৱালী নিলে অলপ অসুবিধা হয় ন, এ লৰাই যাম ভাবিছো গোটেই কিজন। তুমি যদি যোৱা আঠজন হব, আমি এনে সাতজন তোমাৰ মানে ধৰা এতিয়া তাত এজন দাদা আছে য'ত আমাৰ মানে গাঁৱৰে আৰু গাত কাম কৰি আছে যেতিয়া তাতেই তাহাঁতক সুধিলো কেনেকে কথা তেওঁ কলে এজন মোৰ গাইড গাইড কৰা মানুহ এজন আছে মোৰ লগত নম্বৰ তুমি তাৰ লগত কথা পাতি লবলে তাপাছত তাৰ নম্বৰটো দিলে পিছত আমি এতিয়া তাৰ লগত কথা পাতিলো এনেকে তেনেকে তেনে কলে মই তোমালোকক গাইড কৰিম তোমালোকে টেনচন কৰিব নালাগে তোমালোকে খালি আহা বুলি কৈছে তেতিয়া মানে আমি খালি তাত মানে গ'লেই হ'ল আৰু
অ
অ এতিয়া তাকে ভাবিছো একৈশ তাৰিখে যাও বুলি তুমি যদি যোৱা আৰু যাব পাৰিবা পাৰ্চনেলকে কনটেক্ট কৰিবা যোৱা যদি নে কি কোৱা
অ
উম এনে তুমি ক'ত যাম বুলি ভাবিছা
একো হোৱা নাই মানে কোনোবা যদি লগৰ চগৰ পালো হৈ তেতিয়া কবাত গলো হৈ বুলি ভাবিছিলো
অ আচ্ছা ক'ত যাম ভাবিছা শ্বিলং
মানে মোৰ এনেই শ্বিলং নাছিলে অৰুণাচল মেঘালয়
অ ঠিকে আছে
উ বাইক থাকিলে মানে বেছি ভাল হৈ যাব বাইক জোন মাৰিলে চাব পাৰি আৰু উম
আৰু যাব পাৰিবা চাই কৰি আহিব পাৰিবা ধুনীয়াকৈ
উ
পিছে এতিয়া উম আৰু কি বুলি কয় তুমি ঘৰত খেতি বাতি কৰিছা নে কৰা নাই
এতিয়া আৰু হৈ আছে ঘৰত উম যাই পানী কাৰণে খেতি কৰিব পাহৰিছিলে এতিয়া আম খেতি চলি আছে আৰু বাকীবিলাক তে মই পানী লাও
অ অ
মই তোমাৰ ধানৰ খেতিটো হৈ আছে বাৰু আৰু লগতে বডি ভেন্দি জিকা ভোল এইবিলাকো কৰিছো অলপ ৰঙালাও আদি কৰি এইবিলাকো কৰিছো মানে এক বিঘা এটা মাটি আছিল এক বিঘা মাটিত সেইখিনিয়ে ৰুই দিছো
অ
কডি ভেন্দি আদি এইবিলাক মানে মানুহ লগাই দিছো আৰু কৰাই দিছো মানে উম হাজিৰা চিষ্টেমত দিছো সিহঁতক পুৰা এতিয়া বাৰিষাত বাৰিষাত চব্জিবিলাকৰ বহুত দামটো নিজেই খেতি কৰিছো আৰু ঘৰতে নিজে খাবৰ কাৰণে
উম
অ আকৌ যদি বেছিকৈ হয় তেতিয়া আৰু চাম আৰু অলপ পায় হেৰি তোমাৰ বজাৰত হেৰিকৈ হলচেলত দি দিম যদি বেছিকৈ লাভ বেছিকৈ মানে তোমাৰ বস্তুটো হয় যদি কম ভাগে হয় তেতিয়া আৰু ঘৰতে হ'ব আৰু উম
অ অলপ পেটেলা পেটেলি হব লগা হয় আৰু
অ
মেইনকে ৰাতি দিব তেতিয়া মানে মানুহ গাঁৱৰ মানুহবিলা লয় আৰু
হম হম সেত গাঁৱত মানুহতো গাঁৱৰ মানুহ দূৰ গলেও পাৰে তোমাৰ বজাৰত নিবই নালাগে গাৱৰ মানুহেই লৈ ল'ব খব তোমাৰ
উম
কমত নি দিলে ধৰা বজাৰ ধৰা ত্ৰিশ টকা দাম গাঁৱ গাঁৱত তেনেকৈ পঁচিছটাকৈ বা বিছ টকাকৈ দি দিলা তোমাৰ চব বিক্ৰী হৈ যাব হয়নে
অ।
দে চলে বাৰু গাঁৱত।
অ। এ টাউনত দিব পাৰিলে ভাল কিন্তু টাউনত মানে দাম চাই কিন্তু।
উম টাউনত নিব পাৰিলে ভাল বাৰু তেওঁ দাম পায় সেইটো হয়।
তুমি গাঁৱত যদি দচ টকা বেছি আছে টাউনত
উম।
পশিচ টিছ টকাত বেচিব পাৰি।
অহ।
টাউনত
উম। হয় সেইটো হয় টাউনত নিব পাৰিলে লাভে মানে মানে আমাৰ গাঁৱত হয়টো গাওঁ অঞ্চল তো অলপ দূৰ আছে চহৰৰ জনীয়া বাৰু।
ওম।
দূৰে আছে তোমাৰ নিবন সকলো কি আৰু সেইকাৰণে আৰু ইমান দূৰত্ব নিনো ইয়াতেই কেনেকে কৰি আছো গাঁৱতেই কৰিম আৰু মানে। তাত যোৱাটো তোমাৰ তাত তেলৰ খৰচ আদি গাড়ীৰবিলাক আদি কৰি ভাড়াটো লাগিব। সেইকাৰণে ইমান দূৰ ভাল নাই আৰু এইয়াটে ওচ ওচৰতে মানে গাঁৱতেই এইটো কৰিম বুলি ভাবিছোঁ আৰু কামটো।
উম টমটম এখন ল'ব পাৰিলে ভাল।
উম সেনকা এখন ল'ব পাৰিলে ভালেই উম। তাতুমতে তুমি যে বেছি ফুৰিব পাৰিবা। চু মানে ধৰা এতিয়া এ তাৰ মানে পিচ মানে গ্ৰাম লগাটো তাত টমটম, এইখন সেইখন টমটন'লেতো আৰু ভাল মানে তাত ধৰা টিঙৰ নিচিনাকৈ ধৰা এটা বাক্সাটাইপৰ বনাই ল'বা তাতে চব চব্জি ৰাখি দিবা বিন্দাছ তুমি গাঁৱে - গাঁৱে ঘূৰি ফুৰি গলেও পাৰা।
ওম।
হয়নে? সেইটো বিজনেছ কৰিবলেও পাৰি বাৰু। আৰে মানে তোৰ সেইটো কৰিবলৈ, অ মই দেখিছ চু মানে এইটো তোমাৰ, খেতিটো অলপ খালী খেতি নিজে কৰাটো কৰি পেলাই নিলে বেছি ফাইদা হ'ব তোমাৰ।
অ
কৰিব লাগিব সৰহকৈ।
উম।
উম।
তাতে ঘৰত চবৰে ভালেই?
উম ভালে।
উম ঠিকে আছে বাৰু, বাৰু ভালেই এতিয়া।
অ।
বাৰ ভালে হৈ আছে এতিয়া।
ব ব কি হলা, কি খালা?
আজি খোৱা খোৱা - বোৱা তোমাৰ হেৰি খালোঁ আজি তোমাৰ ভাত কেৰেলা, দালি, ভাত সেনেকুৱাই আৰু আৰু চাটনি অকণ বনাইছিল সেয়াই, তুমি?
মও